শুনা পাইছ?
অ', অ।
ভাস্কৰহতে মই আজি ভাবিছিলো আমি এটা বিষয়ত কথা পাতো প্লাষ্টিক দুষিত দুখনৰ বিষয়ে, কি কোৱা তুমি?
অ', তাৰ মানে প্ৰদূৰ্ষণৰ বিষয় আ
অ', প্লাষ্টিকৰ কাৰণে মানে যি যি প্ৰদূষণ হৈছে মানে। যেনে প্লাষ্টিক দুখন দু খন বৰ্তমান পৃথিৱীৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ সমস্যা। আৰু, কি কৰা মানে
তেতিয়াহ'লে কোৱাচোন প্লাষ্টিকৰ প্লাষ্টিক প্ৰদূষণৰ বিষয়ে কিবা কোৱাচোন। আৰম্ভ কৰা তুমি।
মানে কি হল মানে প্লাষ্টিক দুুকান একবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকবিলাক যেনে প্লাষ্টিকৰ বেগ। বটল ষ্ট্ৰ' আৰু চামুচৰ অত্যাধিক ব্যৱহাৰ কৰিব লাগে।
অ',
যেনে প্লাষ্টিক আৱৰ্জনা কেনেকৈ ক্ষতি হয় পেলোৱা বা পুনৰাবৰ্তন কৰিব লাগে। তাৰ মানে তাৰ জ্ঞানৰ মানে বহুত অভাৱ। যেনে উদ্যোগসমূহ যেনে প্লাষ্টিক আৱৰ্জনা আৰু অৰ্থনীতি ভাবে সস্তীয়া প্লাষ্টিক সামগ্ৰী প্ৰস্তুত কৰে। কোম্পানীবিলাকে
অ', তাৰ এনে এই বৰ্তমান সময়ত প্লাষ্টিকৰ ব্যৱহাৰটো মানে বহুত বেছি হৈ যাই আছে।
হয়। সাগৰত প্লাষ্টিক পেলোৱাৰ ফলত মানে জলচৰ প পৰিৱেশটো মানে নষ্ট হয়।
অ প্লাষ্টিকটো আৰু সেই নষ্ট কৰিব নোৱাৰি যদি প্লাষ্টিকটো আমি যদি জ্বলাই ই দিওঁ তেতিয়া বায়ু প্ৰদূষিত হয় প্লাষ্টিকটো মাটিত পুতি থ'লে মাটি প্ৰদূষিত হয়
হয়
তাৰমানে প্লাষ্টিকৰ পৰা তানে বহুত ধৰণৰ সমস্যাৰ সৃষ্টি হয়।
ম যেনে মাটিৰে পলসুৱা মাটি ৰাতি উ উৰ্বৰতাটো হ্ৰাস পায়। যেনেকে প্লাষ্টিক মিলি নাযায়। পানী উুষন ক্ষমতা কমাই দিয়ে আৰু মাটিৰ উৰ্বৰতাটো হ্ৰাস কৰে। কথা পাতি থাক না ভালকে
হয় তাৰ তাৰ মানে সেই প্লাষ্টিকৰ পৰা তাৰমানে বহুত ধৰণৰ সেই আৰু প্লাষ্টিকটো যদি আমি কম লাগে ব্যৱহাৰ কাৰণে প্লাষ্টিকৰ কাৰণে যি যি প্ৰদূষিত হয় সেইটো কমাবৰ কাৰণে এই আচটো কমাবৰ কাৰণে কি ব্যৱস্থা ল'ব লাগে সেটো কি কি কি ব্যৱস্থা ল'ব লাগে বুলি ভাবা তুমি
গলা
ব্যৱহাৰৰ কাৰণে কি কি উপায় আছে
অ মানে চৰকাৰে স বনাইছিলে বা কাপোৰৰ বস্তা ব্যৱহাৰ কৰিব লাগে বজাৰত যাওঁতে গম পাইছা